হেল্ল'!
হেল্ল'! নমস্কাৰ। হয়! আপোনাৰ লগত অলপ আলোচনা কৰিম। আপোনাৰ, আপুনি সময় দিব পাৰিবনে অলপ সময়।
হয়, হয়। মই এ, বৰ্তমান ব্যস্ত নাই, আপোনাক সময় দিব পাৰিম। এ, জনাব পাৰে আপুনি কিহৰ বিষয়ে। কিবা আলোচনা কৰিব বিচাৰিছে।
অ'! ঠিক আছে ধন্যবাদ। আপোনাৰ এটা আলোচনা হ'ল, আপোনাৰ যিটো আপোনাৰ ৰ অসমত মানে প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত আপোনাৰ এটা আলোচনা কৰিম বুলি ভাবিছো আপোনাৰ লগত সেইটো বিষয়ত এতিয়া এতিয়া আপোনাক মই সুধিব- খুজিছোঁ যে প্ৰাকৃতিক, দুৰ্যোগ বুলি ক'লে সাধাৰণতে আমাৰ- অসমত কেনেকুৱা কেনেকুৱা কি? দুৰ্যোগ দেখা পোৱা যায়। যায় আৰু সেইটোৰ ওপৰত আপুনি অলপ ফুল মূলকৈ কব বুলি আশা ৰাখিলো।
হয় হয় মই নিশ্চয় আপোনাক মই যিখিনি মই জানো তাৰ অলপ অকমান জনাব চেষ্টা কৰিম অ প্ৰাকৃতিক দুৰ্যোগ বুলি ক'লে মানে আমাৰ অসমখন যিহেতু প্ৰাকৃতিক সম্পদৰে চহকী বুলি আমি জানো অ গতিকে এ বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আমি দেখি আহিছো অ ধৰি লওক আমাৰ এ বানপানীতো যি যিহেতু নদী আমাৰ সন্ুখন নদী প্ৰধান দেশ ৰাজ্য গতিকে বানপানীৰ সমস্যা ই্ছো আমাৰ অসমত আছেই পৈটেক বছৰে আমি দেখা পাওঁ তাৰ উপৰিও উম অ ভূমিকম্প বা ভূমিস্খলন আমি দেখিবলৈ পাওঁ অ'! নদীত অ'! গৰা খহনীয়া আমি দেখিবলৈ পাওঁ অ'! মানে, এনেকুৱা প্ৰাকৃতিক দুৰ্যোগবোৰ, আমাৰ অসমত আমি দেখি আহিছোঁ।
হয়, এনে আপোনাৰ সাধাৰণতে আপোনালোকৰ ফালে এনেই কেনেকুৱা ধৰণ দৰ আপুনি এনে ধৰক প্ৰতি বছৰেটো প্ৰাকৃতিক দুৰ্যোগ আহে গতিক কেতিয়াবা আপুনি সন্মুখীন হৈছে নেকি কেতিয়াবা
হয় হয় নিশ্চয় হৈছো আহ মানে ভূমিকম্পৰ কবলতো আমি ভূমিকম্প হয়য়ে থাকে মানে আমি এইটো কথা জানো ভূমিকম্প অ দৰে প্ৰাকৃতিক সমস্যাৰ সন্মুখীন হৈছো লগতে তে আহ বানপানী আমাৰ ওচৰে পাজৰে ঠাই মানে আম আমাৰ গাঁৱতে হও বা আমাৰ ওচৰে পাজৰেৰ ঠাই বানী হোৱা আমি দেখা পাও গতিকে এই বানপানী আৰু ভূমিকম্প সম প্ৰাকৃতিক সমস্য়াটোৰ সন্মুখীন হোৱা দেখা গৈছে মানে আমাৰ ওচৰে পাজৰে
হয় এতিয়া আপোনাৰ কথাটো হ'ল এতিয়া ভূমিকম্প যেতিয়া আপোনাৰ হ'ব সেইটো ভূমিকম্পৰ সময়ত আমি কেনেকুৱা কেনেকুৱা ধৰণৰ আমি মানে অৱলম্বন কৰিব লাগে যিটো আ আপুনি হয় যিটো সাৱধানতা অৱলম্বন কৰিলে আমি ছেফ থাকো বা নিৰাপদে থাকো ত' আপুনি ভ কেনেকুৱা ধৰণৰ অমলম কৰিলে আপুনি মানে ভাল সে কৰিব পাৰো আপুনি তাৰ বিষয়ত অলপ ক'ব
হয় ভূমিকম্প আহিলে আমি এ মানে মুকলি ঠাই লৈ
অ
অ আমি ওলাই যোৱাৰ কাৰণে আমি চেষ্টা কৰিব লাগে অ আমি গছ গছনিৰ তলত আমি থকাটো উচিত নহয় কাৰণ ভূমিকম্পৰ ফলত গছ ভাঙি যাব পাৰে বা আমি ডাঙৰ ডাঙৰ অট্টালিকাৰ পৰা আমি সদায় তলত নামি দিব লাগে যদি আমি কোনোবা তালিকাত থকা মানুহ আছে বা তেওঁলোকে অট্টালিকাৰ পৰা নামি মুকলি ঠাইলৈ ওলাই যাব লাগে আৰু যদি কিবা কাৰত এনেকুৱা হৈ যায় যে ভিতৰ ঘৰৰ ভিতৰৰ পৰা ওলাব নোৱাৰে তেতিয়াহলে সদায় চকী মেজৰ তলত এ আশ্ৰয় লব লাগে বুলি মই ভাবো উম গতিকে মুকলি ঠাইত এটা নিৰাপদ ঠাই ভূমিকম্প অ মুকলি ঠাই হৈছে অ সকলোতকৈ নিৰাপদ ঠাই
নিশ্চয় নিশ্চয় একদম শুদ্ধ কথা কৈছে আপুনি- তিকে আপোনাৰ ভূমিকম্প বুলি ক'লে সাধাৰণতে আমি যিখিনি গাঁৱলীয়া মানুহ বা গাঁও অঞ্চলৰ মানুহ ইমান খিনি অহ বিপদ অহ দেখা নাযায় বি পদ মুক্ত বোলে এইটো কাৰণে কৈছোঁ কাৰণ আপনাৰ গাঁও অঞ্চলত আমাৰ আহ, মেইনলি আপোনাৰ ডাঙৰ -ডাঙৰ অট্টালিকা বোৰ নাথাকে বা নাই আমি যিখিনি আমি গাঁৱলীয়া মানুহ আমি আচাম টাইপৰ যিখিনি ঘৰ সৰু -সৰু ঘৰ থাকে আমি সেনেকে আমি বখ বসবাস কৰি আহিছো বা অহ সেইটো কাৰণে আমাৰ ইমান খিনি বেছি তেনেকুৱা ভয় নাইবা হয়, কিন্তু তথাপি কিন্তু আপোনাৰ এ
আমি এশ চা
লতকৈ ভাল- ভাল। তথাপি আমি এনেকুৱা নহয় যে ভূমিকম্প আহিলে আমি সাৱধানতা অৱলম্বন কৰিব নালাগে সেনেকুৱা কথা নহয় তথাপি আমি সাৱধানটো কৰিব লাগিবই কাৰন কিয় প্ৰকৃতিক দুৰ্যো দুৰ্যোগ বুলি ক'লে প্ৰকৃতিয়েহে গম পাই কি কৰিব কি নকৰিব কোন সময়ত আহিব অহ সেইটোৱে। সেইটোও চবতকে ডাঙৰ কথা সেইটো কাৰণে আমি ভাবিব নালাগে যে আমি গাঁৱত আছ সটো কাৰণে আমাৰ একো নহয় সেইটো ভাবিব নালাগে আমি সদায় যিকোনো ক্ষেত্ৰতে আমি আাৱধাৰটো নিজৰ অথা সাৱধান থাকিলে আপুনি চেফ থাকিব বিপদমুক্ত হব সেইটো কাৰণতে ভাৱনাটো চবতকে জৰুৰী
হয় আপুনি ঠিক কথা কৈছে হয় হয়।
হয়, ত' আপোনাৰ ভূমিকম্প বাহিৰেও কিছুমান প্ৰকৃৃতৰ দুৰ্যোগ যেনেকুৱা ধৰক আপনাৰ বতাহ ধুমুহা বা বহুত আহ বৰষুণ দিলে আহ, শিলাবৃষ্টি হয়।
হয়', হয়',
তাতেও আপোনাৰ প্ৰকৃত দুৰ্যোগ বুলি আমি জানো বা বহুত বেছি বৰষুণ নেৰানেপৰা বৰষুণ আপোনাৰ বানপানীৰ সন্মুখীন হও সেইটো এটা প্ৰকৃতিক দুৰ্যোগে। ধৰক ত' বহুত খিনি এনেকুৱা আমাৰ অসমখনত হয় আৰু। ত' গতিকে গোটেইবিলাক আহ সমস্যাবোৰ আমি সমাধান চবৰে এটা- এটা সমাধান আছে গতিক সেই সমাধানবোৰ আমি নিয়াৰিকৈ পালন কৰিব লাগে গতিকে সেইখিনিৰ ওপৰত আ
আমি যে -যেতিয়া আমি সমাধানৰ এ মানে ব্যৱস্থা লওঁ তেতিয়া হ'লে প্ৰাকৃতিক দুৰ্যোগ বোৰ আমি ৰোধ কৰিব নোৱাৰিলেও আমি তাৰ পৰা মানে বহুত কি মানে কমাব পাৰিম মানে আমি যদিও কৰিব নোৱাৰো আমাৰ যিহেতু কমাব পাৰিম হয়। উম, আমি যদি গছ -গছনি ধ্বংস নক কৰি আমি যদি গছ- গছনি এ যথেষ্ট পৰিমানে ৰোপন কৰো তাৰো উপৰিও আমি পাহাৰ পৰ্বত বোৰ আমি এ গছ -গছনিবোৰ কাটি তাত এ ডাঙৰ- ডাঙৰ অট্টালিকাবোৰ সজাৰ ফলতো মানে ৱা নিস্খলন হোৱা দেখা পোৱা যায় পাহাৰ খহা অহ, তেনেকুৱা আমি যদি হয় বনাঞ্চল বোৰ ধ্বংস নকৰো অহ, তেতিয়াহ'লে নিশ্চয় প্ৰাকৃতিক দুৰ্যোগবৰ যথেষ্ট পৰিমানে ৰদ হব বুলি মই ভাবো।
একদম হয় -একদম হয় এইটো আপুনি বহুত ভাল কথা কৈ আছে আপুনি কিছুমান ধৰক কেনেকুৱা প্ৰকৃতিত দুৰ্যোগ বুলি ক'লে আমি প্ৰকৃতিখন আমি এ নিজে ভাল ৰাখাৰ দায়িত্ব আমাৰ আমি প্ৰকৃতি ভালকে ৰাখিলেহে প্ৰকৃতি আমাক ভাল
হয়', হয়', এইটোৱে আপুনি একেবাৰে সঁচা কথা কৈছে হয়। আৰু প্ৰাকৃতিক দুৰ্যোগ বোৰ যেতিয়া হব আমাৰে অসুবিধা যথেষ্ট আমিয়ে অসুবিধাৰ সন্মুখীন হ'ব লগা হয়
নিশ্চয় নিশ্চয় আমি সন্মুখীন হব লগা সেইটো কাৰণে আপোনাৰ প্ৰকৃতিক আমি ভালকে ৰখাটো আমাৰ দায়িত্ব আমাৰ কৰ্তব্য আমি কৰিবই লাগিব যেনেকে ধৰক গছ গছনি ৰোৱা দায়িত্বতটো আমাৰ আপুনি যেতিয়া বহুত বেছি পৰিমানে গছ গছনি থাকিব সেই ঠাইত আহ চব ফালৰ পৰা আপুনি তাৰ পৰা
হয় বতাহে হয় বতাহে এ ধৰি লওক মানে আমাৰ জলবায়ুতটো? উষ্ণতাটো ধৰি লওক কমাই ৰাখে অ বতাহৰ যোগেদি মানে। পৰিৱেশ ঠাণ্ডা কৰি ৰাখে তাৰ। উপৰিও মানে আমাৰ দূষিত বায়ু বোৰ শোষণ কৰে গছ গছনিয়ে গতিকে গছ গছনিটোতো আমাৰ কাৰণে বহুত যথেষ্ট? প্ৰয়োজনীয় বস্তু।
নিশ্চয় নিশ্চয় নিশ্চয় গছ গছনি পৰা আমি বহুত।
গছ হয় হয় কাঠৰ পৰা আদি কৰি গোটেইখিনি কাঠ। ধৰক বা। ফল-মূল হওক, খাদ্য হওক আমি গছৰ পলাই মানে আমাৰ জীৱনত যিমান বস্তু ত' আমি ব্যৱহাৰ কৰো বেছিভাগ আমি গছৰ পৰাই যিহেতু পাওঁ গছটো আমাৰ কাৰণে বহুত মূল্যৱান। সম্পদ বুলি মই ভাবো।
হয়। তাৰোপৰি আপোনাৰ প্ৰকৃতিক দুৰ্যোগ বুলি কলে আপুনি ক'লে ভূমিকম্পৰ বিষয়টো কলে আপুনি? বতাহ, ধুমুহা, বৰষুণ, শিলাবৃষ্টি, এইবিলাক বিষয়ে কলে তাৰপৰি আপোনাৰ? আহ বানপানী এই বিষয়তে হল তাৰপিছত? আপোনাৰ প্ৰকৃতি দৰ জোৰলেলে কেতিয়া কি হয়ে কোনো ঠিক নাই। ত হঠাৎ আহে। তাৰ পৰা আপোন যেতিয়া বিজুলী ধেৰেকনি দিব তেতিয়াও? আমি বহুত খিনি ক্ষেত্ৰত সচতা অৱলম্বন কৰিব লাগে যেনেত। ধৰক আপোনাৰ কাৰেণ্ট কাৰেণ্টৰ চুইচ বোৰ অফ কৰিব লাগে। বাটাৰ চইচ বোৰ অফ কৰি থব লাগে সেইখিনি আমি। অতিকৈ জৰুৰী সেইখিনি কৰাৰ। কাৰণ হঠাৎ আহ বিজুলী ধেৰেকনি দিলে। জুই জ্বলিব পাৰে বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ঘটনা ঘটি যাব পাৰে সেইটো কাৰণে।
মানে ঘৰত অ কি অগ্নিসংযক হ'ব পাৰে মানে তাৰ ফলত। আহ
বিভিন্ন ধৰণৰ অ দুৰ্যোগ হৈ যাব পাৰে। তাৰ ফলত সেইটো কাৰণে আমি যিখিনি আমি কৰিব লাগে সেইখিনি? অতিকৈ দৰকাৰী তেনেকুৱা।
মই এ ইয়াৰ মাজতে আপোনাৰ পৰা এটা কথা জানিব বিচাৰো। অ ধৰি লওক আমিতো জানোৱে যে আমাৰ। বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আছে। মই আপোনাৰ পৰা এইটোয়ে জানিব বিচাৰিম যে আমাৰটো মানুহৰ। যথেষ্ট আমি অসুবিধাৰ সন্মুখীন হওঁ প্ৰাকৃতিক দুৰ্যোগৰ ফলত। ঘৰত তাৰপৰি যিবিলাক আমাৰ বনৰীয়া জীৱ জন্তু। সেই বনৰীয়া জীৱ জন্তু বোৰে মানে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হয় তেওঁলোকৰ কেনেধৰণৰ উম। সমস্যা হব পাৰে মই তাৰ বিষয়ে আপোনাৰ অ পৰা অকনমান জানিব বিচাৰো।
নিশ্চয় নিশ্চয় গতি। সেই কথাটো এনেকুৱা হয় যে বনৰীয়া জীৱ জন্তু। বুলি কলে আপোনাৰ যিখিনি মনত ধৰক ঘৰচীয়া নহয় বা বাহিৰত থাকে বা আমি। এ ধৰক গৰু ছাগলী এইবিলাকতো? পঢ়ো বা আমি ঘৰ ঘৰচিয়া বস্তু বুলি কওঁ। তেনেকে সিহঁতৰ কি হয় আমি যেতিয়া ধৰক আহ। পহো যিহেতু পোহনীয়া বস্তু হয় যিহেতু গতিকে সেইটো আমি। মানুহেটো কেয়াৰ কৰিব লাগিব মানুহে চম্ভালিব লাগিব ম।
তাৰপ বনৰীয়া জীৱ জন্তু বোৰে কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হয়।
বনৰীয়া জীৱ জন্তু বুলি কলে। এতিয়া জন্তু বুলি ক'লেতো আপুনি গমেই পায় যে জন্তুৰ কেতিয়াও ইমান খিনি জ্ঞান নাথাকে ইমান খিনি। গম নাপায় কাৰণ সিহঁতে গম নাপায় যে ইমান সময়ত বৰষুণ দিব ইমান সময়ত আমি যাব লাগে। তহ তেনেকুৱাটো নহয় তহ জন্তুবিলাক হ'ল আপোনাৰ যেতিয়া খাব মন তেতিয়া- খাব যাব যেতিয়া যত তেনেকে সিহঁতৰ ইচ্ছামতে কাম বিলাক কৰি থাকে নহ- তাৰ ফলত হঠাৎ যদি প্ৰকৃতিৰ দুৰ্যোগ আহে ধৰক বানপানীয়ে হওক- কথাবোৰ মানে গোটেইখিনি সিহঁতে সন্মুখীন হব লগা হয় ফেচ কৰিব লগা হয় আৰু কেতিয়াবা। এনেকেও দেখিছোঁ বহুত বেছি বানপানী হলে আপোনাৰ উটি যোৱা দেখিছোঁ। বনৰীয়া জীৱ জন্তু বিলাক গৰু ছাগলীকে ধৰি বিভিন্ন ধৰণৰ যদি মৃত দেখা যায় দেখা যায়।
তাৰপৰিও তেওঁলোকে মানুহৰ সংস্পৰ্শলৈ আহিব লগা হয় মানে ৰাস্তা ঘাটত ওলাই আহিব লগা হয়। তাৰ দুৰ্ঘটনাগ্ৰস্ত হব লগা হয় তেনেদৰে মৃত্যু হয়।
হয় অ আপোনাৰ যেতিয়া জংঘলৰ পৰা বহুত বেছি পানী হ'ব সিহঁতে অলপ- ভাল ৰাস্তাত ভাল জেগা বিচাৰি আহিতে আহোঁতে আহ বিচাৰি পাওতে পাওঁতে - অ যেতিয়া আপোনাৰ ভাল অ ৰাস্তালৈকে- উঠি আহিব তেতিয়াতো অ এনেকে বিভিন্ন ধৰণৰ দুৰ্ঘটনা ঘটিব পাৰে ঘতে - দেখিছোঁ তেনেকুৱা আৰু-
হয় হয় মানে উ আমি এই-
অঁহ
হয় হয় হয় ক'ব পাৰে আপুনি।
হয় অহ বাকি আপোনাৰ পৰা যিখিনি জানিলোঁ গোটেইখিনি বাৰু ভালে লাগে। আৰু বিভিন্ন নজনা কথাত আপোনাৰ পৰা মই বুজিলোঁ।
হয় হয় মই আপোনাৰ পৰা কিছুমান কথা জানিব পাৰিলোঁ। হয়।
হয় আপোনাক পিছলৈকে আকৌ কিবা বিষয়ত অঁ জানিব জানিব কাৰণে আপোনাক ফোন কৰিম আপুনি ৰিচিভ কৰিব।
হয় হয় নিশ্চয় ধন্যবাদ অ ভাল লাগিল মই আপোনাৰ লগত কথা‌ পাতি।
ঠিক আছে। উ